হেল্ল' নমস্কাৰ।
অ' নমস্কাৰ নমস্কাৰ, কি খবৰ?
আছো ভালে, তোমাৰ?
আ মোৰো ঠিকে দিয়া।
বাকী ভাল, ক'ত আছা এতিয়া?
মই ঘৰতে আছো ৰ'বা।
অঁ পঢ়া-পাতি?
ঠিকে আছোঁ দিয়া।
পৰীক্ষাটো খতমে হ'ল ন?
অ বৰ্তমানলৈকে শেষ।
অ অ তাকেই। আমাৰো এটা তোমাৰ পৰীক্ষাৰ এটা মানে এচাইনমেণ্ট আছে। প্ৰকল্প এটা দিছে তোমাৰ পৰীক্ষাৰ আগতে তোমাৰ প্ৰস্তুত কৰি কেনে দি দিব লাগে।
আটচ্ছা আটচ্ছা কোৱাচোন?
তোৰ বিভাগত
অ কোৱা
অহ সেইটোৱে আমাৰ অসমীয়া সংস্কৃতি আৰু ঐতিহ্য সমূহৰ ওপৰত উৎস উৎসৱ পাৰ্বনৰ ওপৰত মানে টোকা এটা প্ৰস্তুত কৰিব দিছে। তাকে ম মই ভাবিলো তুমিও জনা বুজা ল'ৰা বা মই কিছুমান ক্ষেত্ৰত জানো, যিখিনি নাজানো তোমাৰ পৰা শিকি লৈ কেনে এইটো প্ৰস্তুত কৰি ল'ব পাৰিম মই।
ওম ওম ঠিক কৈছা, ঠিক কৈছা।
তাকে তাকে মই ভাবিলো যে আজ যি এই আমাৰ আলোচনাৰ বিষয়টো আমি অসমৰ সংস্কৃতি আৰু উৎসৱৰ ওপৰত ৰাখো
অ অ পাৰিবা।
হয়, যিহেতুকে অসম মানে কেৱল এখন ৰাজ্য নহয়, ই হৈছে বৈচিত্ৰ, ঐক্য আৰু লোক ঐতিহ্যৰ ভৰপূৰ এক ভূমি।
উম একদম সঁচা কৈছে আহ অসমক সাধাৰণ তে ফেয়াৰছ ফেষ্টিভেলৰ দেশ বুলি ক'ব পাৰি
আচ্ছা।
ইয়াত বিভিন্ন জাতি জনজাতি। ধৰ্ম আৰু ভাষাৰ মানুহে মিলি-জুলি উৎসৱ
হয় উৎস পা
উৎসৱ পালন কৰে, এই সমন্ধে অসম মই সকল অসমৰ সংস্কৃতি অতি বিশেষ কৰি তোলে।
হয়, হয় ঠিকেই কৈছা, অসমীয়া সংস্কৃতিৰতটো মূল আধাৰ হৈছে কৃষি। লোক সংগীত। লোকনৃত্য পৰম্পৰাগত সাজ-পোছাক আৰু সমষ্টিগত জীৱন ধাৰা। লগতে ইয়াৰ প্ৰতিটো উৎসৱতে এই কৃষি ভিত তিক জীৱনৰ চাপ স্পষ্ট দেখা যায়।
আ, বিশেষকৈ এ, বিহু অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। বছৰৰ তিনিবাৰ বিহু পালন কৰা হয়, বহাগ কাতি বিহু আৰু মাঘ বিহু জানা চাগে তুমি, আ বহাগ আ, বহাগ বিহু নৱবৰ্ষ আৰু বসন্ত আগমন সূচাই, মানে এই, এই কাল কেইটা যে আহিলে তাৰ কথা আকৌ হেৰি দিয়ে।
হয় নৱবৰ্ষত, অসমীয়া নৱবৰ্ষত। বিহু, বহাগ বিহু পালন কৰা হয়।
উম, হুম, হুম, হুম আৰু ধৰা। কাতি বিহু শস্যৰ সুৰক্ষাৰ। সেইবাবে পালন কৰা হয়, তাৰপিছত মাঘ বিহু। মাঘ বিহুত ধৰি লোৱা শস্যৰ কটনৰ কাৰণে। উসৎৱটো পালন কৰা হয়।
ওপৰত।
সেইটোয়েই।
যেন তোমাৰ জীৱনৰ নতুন আৰম্ভণি ঘটে আৰু। মানুহে নতুন কাপোৰ পিন্ধে, ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে। আৰু বিহু নাচ আৰু বিহু গীতৰ মাজেৰে আনন্দ কৰে। বিশেষকৈ যুৱক-যুৱতীয়ে। দল বদ্ধ ভাৱে নাচি অসমৰ লোক সংস্কৃতিক জীৱন্ত কৰি তোলে আৰু।
আ, বিহু নাচৰ সৈতে জড়িত ঢোল, পেঁপা, গগনা। তাল আদি বাদ্যযন্ত্ৰ এক অন্যান্য সং সংগীতিক পৰিৱেশ সৃষ্টি কৰে।
হয়, হয়।
এইবোৰ শুনিলে। অসমীয়া সংস্কৃতিৰ গৌৰৱ অনুভৱ হয়।
তাকে, তাকে মই গম পালো, লগতে মাক বিহুৰ কথা ক'বলৈ গ'লে, ই হ'ল ভোগ আৰু আনন্দ গৰ উৎসৱ আচলতে ভেলাঘৰ সাজি একেলগে খোৱা। বোৱা কৰা লগত, তাৰপিছত ভেলা ঘৰত জুই লোৱা আৰু সামাজিক মিলনৰ পৰিৱেশে, ইয়াক বিশেষ কৰি তোলে।
ঠিকে কৈছা।
হয়!
আঁ তুমি ঠিকে কৈছা! বিহুৰ দৰে, অসমৰ আন এক সুন্দৰ উৎসৱ হৈছে, আলি-আই-লৃগাং।
অ'! হয়, আলি-আই-লৃগাং।
এইটো মিচিং, মিচিংসকলৰ বসন্তকালীন উৎসৱ। ইয়াৰ, সৈতে আঁ ইয়াৰ সৈতে, ধান ৰোপায়ণৰ আৰম্ভণি, মানে, আৰম্ভণি জড়িত আৰু এইটো। আৰু এই, কৃষি ভি ত্তিক জীৱনৰ প্ৰতিফলন।
হয়, জীৱনৰো প্ৰতিফলন। হয়, আলি-আই-লৃগাংৰ এটা মিচিংসকলৰ মানে, সুন্দৰ উৎসৱ হিচাবে, পালন কৰা হয়। আৰু লগত তে, আলি-আই-লৃগাংত নাচ-গান, পাৰম্পৰিক খোৱা-বোৱা আৰু সম্প্ৰদায়গত আনন্দ, বিশেষ সম্প্ৰদায়গত আনন্দ বিশেষ ভূমিকা লৈছে। আৰু ইয়াত, সমাজৰ একতা আৰু বিশেষ কেন্দ্ৰিক জীৱনৰ, মূল্যবোৰ দুয়োটাই দেখা যায়।
আঁ অসমীয়া সংস্কৃতিত কেৱল, মূল অসমীয়া সমাজতে, সীমিত, অ'! সীমাবদ্ধ নহয়। ধৰা, ইয়াৰ বিভিন্ন আছে। ধৰা, যেনে আমি ধৰিব পাৰোঁ, বড়োসকল, মিচিং, ৰাভা, আহোম। আৰু আৰু ব বহু জনগোষ্ঠীয়ে মানে, একেলগে মিলি-জুলি পৰম্পৰাবোৰ একেলগে পালন কৰে।
হয়, হয়। এতিয়া চোৱা, উদাহৰণ স্বৰূপে-বৈশাগু, বড়ো জনগোষ্ঠীৰ এক অতিকৈ জনপ্ৰিয় বসন্ত উৎসৱ। এই উৎসৱত তোমাৰ, পৰম্পৰাগত সংগীত, নৃত্য। আৰু আনন্দৰ পৰিৱেশে সমগ্ৰ সমাজে একেলগে আনে।
আঁ তেনেদৰে ধৰা, আঁ মে-ডাম-মে-ফি হৈছে, অসম সকলোৱে জনগো ষ্ঠী পূৰ্ব-পুৰুষৰ পৰা চলি অহা, এক উৎসৱ। এই উৎসৱত বৰ্ষৰ প্ৰতি শ্ৰদ্ধা আৰু সামাজিক একতাৰ বাৰ্তা বহন কৰে।
হয়! ঠিকে কৈছা! অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে, লগতে অম্বুবাচী মেলা। যিটো আমাৰ কামাখ্যা দেৱালয়ত, এই, কে-কেইদিনমান আগতে হৈ গ'ল। এইটো আমাৰ, কামাখ্যা মন্দিৰত অনুষ্ঠিত, এই মেলা, জুন মাহত হয়। আৰু ইয়াত, বহুতো ভক্ত আৰু পৰ্যটক আহে। এই, যোৱা, তোমাৰ, বাইছ তাৰিখৰ, বাইছ জুনৰ পৰা চাব্বিছ জুনলৈ, যিটো আমাৰ অম্বুবাচী মেলা হৈ গ'ল, মা শক্তি পীঠত, কামাখ্যা মন্দিৰত। সেইটো আৰু বহুত উল্লেখযোগ্য, এটা অসমৰ বাবে গৌৰৱ।
উম, অম্বুবাচী মেলা। ইয়াতে, যথেষ্ঠখিনি পৰ্টকয আহে ন'। অম্বোবাচীৰ, বিশেষ কাৰণত ইয়াৰ লগত, আঁ উৰ্বৰতাৰ শক্তি আৰু পৰম্পৰাগত বিশ্বাস জড়িত হৈ আছে। যি কেৱল ধৰ্মীয় অনুষ্ঠান নহয় হা আহ, অসমৰ অদ আধ্যাত্মিক, ঐতিহাস এক গুৰুত্বপূৰ্ণ অংশ।
হয় গ'ম পাইছো ই আৰু আমাৰ ঐতিহ্যৰ লগতো জড়িত হৈ আছে। অসমৰ আন এক বিশেষ উৎসৱ হৈছে লগতে ৰাসলীলা। বিশেষকৈ মাজুলীতে উৎসৱ অতি বিখ্যাত। কৃষ্ণৰ জীৱনৰ কাহিনী, নৃত্য, নাটক, আৰু গীতেৰে উপস্থাপন কৰা হয়।
আহ, আহ, এইটো তুমিতো জানাই না মেলাৰ বাবে বিশেষ আমাৰ
হয় জানো, মাজুলীৰ কথাটো শুনিছা ছাগে?
হয়, হয় মাজুলীতে বহুত মান
মা আ সেয়ে মাজুলীৰ সক্ৰিয় সংস্কৃতি হৈছে ৰাচ ৰাসলীলা তাৰ গভীৰ সংযোগ আছে ইয়াৰ এটা। এই উৎসৱটো ভক্তি, শিল্প আৰু পৰম্পৰাৰ অনু অনুপম মিলান দেখুৱাই হয় মানে অনুপম
হয়, তাকে অসমীয়া সংস্কৃতিৰ এ, ৰাসলীলাত মানে মাজুলীৰ সক্ৰিয়তা স্থান আছে। আৰু তাৰে সত্ৰবোৰত আৰু লগতে ক'ব গলে অসমীয়া সংস্কৃতি আন এট এটা উল্লেখযোগ্য দিশ হৈ দিশ হৈছে লোক, লোককলাৰ বৈভৱ। সত্ৰীয়া নৃত্য, বিহু নৃত্য, লোকগীত আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰে অ' সমৰ সাংস্কৃতিক পৰিচয় গঢ়ি তোলাত বহু ধৰণত সহায় কৰিছে।
আহ, আহ, আৰু তুমি খাদ্যৰ কথাও পাহৰিব নোৱাৰা। অসমৰ খাদ্য, সংস্কৃতি আহ, ভাপত, ভাপত দিয়া মাছ আহ, তাৰ পিছত মাছৰ জোল
হয়।
শাক-পাচলি আৰু উৎসৱৰ দিনা বিশেষকৈ ভোজ এক একে সমানে, একে সমানে, গুৰুত্বপূৰ্ণ ভোজন উৎসৱে একেলগে যে আমি অ'পালন কৰোঁ
হয় সামাজিক বনৰ মজবুত কৰে তাকে
সেই, সেই সামাজিক
উম, হয়, সঁচা কৈ কথাটো। অতি উল্লেখযোগ্য অসমৰ উৎসৱবোৰ কেৱল আনন্দৰ উপৰলক্ষই নহয় সেইবোৰ হৈছে ইতিহাস কৃষি বিশ্বাস আৰু সামাজিক সম্প্ৰীতিৰ বহি প্ৰকাশ।
আহ, এই উৎসৱসমূহে আমাক বিশে শিকায় যে বৈচিত্ৰৰ মাজতো একতা সম্ভৱ। অসমৰ মানুহে নিজৰ পৰম্পৰা ৰাখিও আনৰ সংস্কৃতি সন্মান দিয়ে। এইটো শুনিলে অলপ দুখ লাগে। আ- সৰ্বশ্ৰেষ্ঠ শক্তি এইটোৱেই।
হয়, হয়। সেইটোৱে অসমীয়া মানুহে আজিকালি অসমৰ মানুহে নিজৰ পৰম্পৰা ৰাখি আনৰ সংস্কৃতি- সন্মান দিয়ে। এইটোয়ে অসমৰ সৰ্বশ্ৰেষ্ঠ শক্তি। কিন্তু ক'ব গলে- সেয়েহে ক'ব পাৰি যে অসমৰ সংস্কৃতি হৈছে এক জীৱন- ত সংহতি -সংহতি। আৰু উৎসৱসমূহ হৈছে এই সংহতিৰ- উজ্জ্বল প্ৰকাশ। এতিয়া- যিখিনি আমি কথা পাতিলো অসমৰ ঐতিহ্যৰে হওঁক বা তোমাৰ- কলা -সংস্কৃতিৰে হওঁক লগতে তোমাৰ- অসমৰ নানান উৎসৱ পাৰ্বন। অসমৰ সংস্কৃতি যুগৰ ঐতিহ্যবোৰ সকলোতে- তোমাৰ বিভিন্ন ধৰণৰ এটা এটা ইতিহাস লুকাই আছে।
উম, ঠিক কৈছা। একেবাৰে ঠিক কৈছা তুমি বন্ধু। অসমৰ সংস্কৃতি মানে- মানে অতীতৰ গৌৰৱ। বৰ্তমানৰ আনন্দ আৰু ভৱিষ্যতৰ আশা।
তাকে। একদম ঠিক কৈছে। অসমৰ সংস্কৃতি মানে অতীতৰ গৌৰৱ বৰ্তমানৰ আনন্দ। আৰু ভৱিষ্যত প্ৰজন্মক মই আশা কৰো যাতে অসমীয়া- কলা -সংস্কৃতিবোৰ, উৎসৱ পাৰ্বন বোৰ সদায় মানে - নিজৰ হাতত ৰাখে, কোনেও যাতে নিজৰ সংস্কৃতি পাহৰি নাযায়। কোনেও যাতে বাহিৰা সংস্কৃতি- নিজৰ দেশত আনি কেনে সেইবোৰ আঁকোৱালি নলয়, নিজৰ সংস্কৃতি সদায়- নিজৰ লগত ৰাখক, নিজৰ সংস্কৃতি পাৰিলে যিমান পাৰে বাহিৰত যায়- প্ৰচাৰিত কৰক।
সেইটোয়ে। আমি এতিয়া নৱ- প্ৰজন্ম, এতিয়া নৱ প্ৰজন্ম বিলাকক আমি আহ ইয়াৰ বিশেষ- কথাবোৰ জনোৱাতো আমাৰ বাবে, হয়, হয় ঠিক কৈছা।
নৱ- প্ৰজন্মক আমি সজাগ কৰিব লাগিব যে অসমীয়া সংস্কৃতি বচাই ৰাখক- আৰু অসমীয়া সংস্কৃতিৰে অসমীয়াৰ পৰিচয় আছে। অসমীয়া উৎসৱ অসমীয়া প্ৰথম পৰিচয় হ'ল কৃষি। লগতে বিহু, ভাস্কর্য শিল্প, কাঁহ পিতলে হওঁক -
অঁ, ঠিক কৈছা।
সেইখিনিয়ে বাৰু কথা পাতি ভাল লাগিল, বহুতো সহায় হ'ল মোৰ। প্ৰকল্পটোৰ বাবে বহুত কথা জানিলোঁ। এতিয়া ফোনটো ৰাখিছোঁ।